হেল্ল' অ কি কৰি আছা মই এনেই বহি আছোঁ ঘৰত তুমি
এয়া মই বিচনাতে শুই আছোঁ গৰম কেনেকুৱা
উম বহুত গৰম মানে ভাত খালো যে এইমাত্ৰ সেইটোকানে বলো এবাৰ অ সোনকালে খাই দিলোঁ আমাৰ ঘৰৰ কোনো পোৱাই নাই মইহে খাইছোঁ মানে য়ে এনেকুৱা হোৱা নাই যে
অ অ ঠিকে আছে দিয়া কি দি খালা?
উম, মই বইলাৰ
কি চব্জিডি ভাত খালা? আহ, আহ।
ব্ৰইলাৰ মাংসৰে খালো। তুমি?
মই ভাত, বনাই আছো। এয়া দালি, কণী।
আহ, আহ, আহ, আহ। বাকী ঘৰত চবে ভালে আছে? বৰষুণ মানে এতিয়া বৰষুণ মানে অলপ- অলপ হেৰি কৰি আছে দিব চাগে অলপ
অ, আমাৰ পিনে অলপ-অলপ খিন-খিন বুজিছা। আমাৰ পিনে অলপ বৰষুণ ছটিয়ালে। এতিয়া নাইকিয়া হল। ঘৰত ভালেই আছেনে চব?
উম, উম ভালে আছে।
অঁ
দিব চাগে বৰষুণ ঠাণ্ডা-ঠাণ্ডা পতা মাৰিছে আৰু উম, দিব।
দিব, দিব আজি বৰষুণ আহিব। দুপৰীয়া দালি, ভাজি দুপৰীয়া দালি আৰু ভাজি। তোমালোকৰ?
মই দুপৰীয়া কিবা শুকান মাছ বনাইছিলে মই নাখাও যে। সেইটো কাৰণে মানে নহ'ব
আহ ভতিজাজনী যে জ্বৰ হৈছিল ভাল পালে।
নাই অলপ-অলপ হেৰি হৈছে আৰু দুপৰীয়াই বহুত জ্বৰ উঠিছিলে। এতিয়া অলপমান ভাল পাই চিলে।
এই চিজনটয়ে উম, সৰু পোৱালিটো নহয় তাতে।
উম, বহুত পানী লাগাৰে একদম। মানে ফলৰ পৰাতে এনি টাইম থাকে যে পানী য়ে লাগি থাকে।
উম আৰু গৰমটো চাই কিনে মানুহ বেমাৰ হৈছে গৰম সোমাই গৈছে গ'।
সেই গৰম সোমাই গৈছে আৰু এতিয়া গৰমত গা পা ধুই যায় যে, মানে তাৰ গৰ ঠাণ্ডা হেৰি এটা হেৰি হৈ যায় ন। সেইটোকাৰণে।
তুমি সন্ধিয়া কি খালা?
সন্ধিয়া, উম সন্ধিয়া তেনেকে একো খোৱা নাই। হেৰি কালি সোনকালে উঠিবা।
অ, আহ উঠিম যাম বুলি কৈছিলো নহয়।
অ, মই মানে কালি আজি সোনকালে সাৰ পালো। কিন্তু, মানে ভাবিলো তোমাৰ যোৱা কালি টোপনি খতি হৈছে চাগে, সেইটো কাৰণে মানে সে কৰা নাই। আজি কালিলৈ যাবা?
অ, যাম দিয়া। তুমি ওলাই আহি ফোন কৰিবা মোক।
অ, কেৰ বজাত উঠা?
এ, মই পাঁচটাামান বজাতে উঠি দিওঁ।
অ, মোক কোন কৰিবা নহ'লে।
উম, উম কৰিম দিয়া। মই সোনকালে উঠি দিও ন এলাৰ্ম লগাব দৰকাৰাই নাই। এতিয়া মই সাৰ পাও নহয়, তোমাক জগাই দিম তুমি আহি যাবা। বৰঙা বাহি পিনে হয় কিনে। অ, অ, বৰঙা বাৰী পিনে পৰাই এখোজ দি আহিম ক।
নগ'লেও ফিল্ডতে।
অ, অ এখোজ কাঢ়ি কিনে গুচি আহিম আৰু।
অ, অ ফিল্ডত তে খোজ কাঢ়িম।
আহ।
ভাত খালানে নাই।
খোৱাই নাই দিয়া গৰমতটো বহুত যায় এতিয়া নেমু চৰ্বত এগিলাচ খাই পিনে শুই আছে। আছো
অ অ
ভাত খাম আৰু।
উম উম।
লাইন আছেনে তোমালোকৰ পিনে।
লন যাম আছে নি।
আহ।
ভাল।
আছে আছে।
উম উম। যাব লাগে লাইনতো বৰষুণ দি বৰষু মিলে লাইনত মাৰি দিয়ে।
উম। আমাৰ পিনে বেছিকে লাইনটো কাটে।
অ উম
বুজিছা।
আহ।
উম
ভাত কেতিয়া খাবা-
ভাত আমাৰ বনাই হল মোৰ অলপ মানে পেটটো বিষোৱা নিচিনা কৰি আছে যে।
অ অ
মায়ে বনাই দিছে অলপ ঠাণ্ডা হলে খাম আৰু।
উম উম ভালে গৰমত মানে গৰম গৰম বস্তুও খাব মন নাযায়।
অ মই তুমি এটা বস্তু খোৱানে।
কি
পন্দা ঘাত খোৱা নে পন্দা ভাত ঠণ্ডা ঠাণ্ডা ভাত মানে। অ
মানে ভাল লাগে ব মই অ বহুত ভাল লাগে ব মই তেনেকে নাখো।
আলু পুৰি ল'ব লাগে গৰৈ মাছ এনেকি তে।
তেনেকে মানে মই যিটো কৰি নলয় যে সেইটো কাৰেটো মে ম। কোৱা নাই আৰু।
ভাল লাগে বহুত ভাল লাগে খাই চাবাচোন এদিন।
আমাৰ সেৰিহতে আমাৰতে খাই।
অ আকৌ কিছুমান মানুহে আমে কঠালে ভাতে। এনেকৈ খায় তাৰপিছত গাখীৰ লগত।
অ মানে কলিও হয় আৰু হেৰি। কথা লাগে পাই।
উম
মই আকৌ মানে হেৰি মই ভাতৰ লগত মানে মিঠাটো ভাল নাপাওঁ ভাতৰ লগত মানে কিবা। তৰকাৰী হ'লে এইটো জ্বলাই হ'ব লাগে মিঠা হ'লে ভাল নালাগে?
অ অ ম মই আকৌ কেনেকা। পোৱা মই নিমখীয়া বস্তু খাই বেছি ভাল পাওঁ মিঠাটো ইমান এটা ভাল নাপাও মিঠাটো। খাই ভাল নালাগে।
ম তেনেকুৱা এইকেইদিন আকৌ কি হৈছে। অ এতিয়া আকৌ মিঠা খাব মানে। যাই আগত মানে তেনেকে ইমান মিঠা মানে নাখাওৱে মই। এতিয়া অলপমান মই মই নাখাও মই নাখাও জপ। এইটো মই বেয়া পাওঁ।
মই আনিবও নিদিওঁ মই নাখাও সেইকাৰণে আনিবও নিদিওঁ।
ঘৰত আনে বাৰ মাবস্তু বহুত কিন্তু মানে মই তেনেকে নাখাওঁ। উম এ আৰু মই বেছি জনা খাব নোৱাৰো। আৰু একেবাৰে মানে হেৰি মানে ধৰি লোৱা। নৰ্মেলটো খাব পাৰো আৰু ধৰিলা নিমখ-
অঁ অঁ অঁ অঁ এবাৰ বতৰৰ আহোম বগৰি খাইছেনে!
নাই নাই এবাৰ নাই
অঁ মই ইয়াতে বিচাৰি আছো পোৱা নাই বুজিছা
উম উম আমাৰ হেৰি বহুতৰ ঘৰত আগতে আছিলে কচোপা কি হল মানে মৰি থাকিলে তাৰপিছত এতিয়া নাই আহ বয়স হোৱাৰ কাৰণে উম উম হয় উম উ হয়
তেওঁ আজিৰ দিনটোত অলপ বতাহ মাৰিছেনে তোমালোকৰ পিনে
এই বতাহ নাইে তেনেকে ক'ব গ'লে এই ফেনৰ তলতে যিখিনি আছে আৰু
অঁ আমাৰ ফালে তেওঁ অলপ বতাহ দিছে দিয়া আজি এ দুটামান বজাৰ পৰা
হত মানে গছ নাই যে সেইটো কাৰণে
তাপমাত্ৰাতটো বহুত বৃদ্ধি হ'ব চাগে তোমালোকৰ এইখিনি
এ একেবাৰে মানে গছ নাইে আমাৰ আমাৰ সীমাতো তেনেকে গছ নাই খালি নাৰিকল গছ দুজোপামান আমাৰ আছে আৰু মানে মোৰ জেগা খিনি ঠেষ হৈ যায় সেইটো কাৰণে
হেৰি লগাবাচোন অলপ জোপোহা টাইপৰ নিচিনা
অই লগাম মানে গছ চছ লগাই ভাল লাগে কিন্তু ঠাই কম যে আমাৰ সেইটো কাৰণে ঠাই সময়ত বহুতে বহুত মই ভাবি আছো হেৰি অ ফুলৰ এই বিলাক-
এই মই কব ওলাইছিলো ক'ব ওলাইছিলো এ মোক- ফুলৰ বাগিচা বিৰাট ভাল পাওঁ ফুলবিলাক-
মই অৰ্ডাৰ দিও বোলো তাব মানে ফুলৰ সেইবিলাকৰ তাব ব বিলাকহে বেছি। চ দাম আছে কেইটামান হ'লেও মানে।
এই ওচৰৰ দোকান এখনতে চাবাচোন ভাল পাব
মই এনেকে নিদিও মই অনলাইনহে দিওঁ।
অৰ্ডাৰ দি ভাল লাগে হয়নে ফ্লিপকাৰ্তে- শি' দিয়া
মই ফ্প ম মানে- ইমান নহয় আৰু আজি এয়া হ দিছো মানে কিবা অফাৰ চলি আছে যে মিছত
অফাৰ চলি আছে নেকি!
নাজানো এইটো ইমান এটা কিন্তু মানে দামটো মানে এনে জেনেৰেলত কি অলপ কম পাইছো যে মানে চলি আছে অফাৰ এনেকে আছে বাৰু অফাৰ বুলি এদিনো
অঁ মই মই মিছোতো কোৱা নাই যে অঁ অঁ মিছোটো অন কৰা নাই যে সেইকাৰণে গম পোৱা নাই অঁ হেৰি চলি আছে বুলি। দিব লাগিব তুমি কিবা অৰ্ডাৰ দিম বুলি কৈছিলা যে দিলা।
অঁ কিবা মানে। আহ মই আঁহ দিলো দিলো।
অঁ ঠিকেই আছে।
এই মই যে আমাৰ হেৰি এ- জিন্ছ আৰু গৰি গুণ বিলাকৰ লগত লগাব মানে সময় যে তেনেকুৱা এডাল দিছো। তছ বাৰ দিছো।
উম ঠিকে আছে। পিছে এতিয়া কেইটামান বজাত শুই দিবা আজি
মই এতিয়া।
আৰু খাই লৈ অলপ-
অ অলপ নেটৱৰ্ক প্ৰব্লেম- হয় মাতটো লাগি লাগি আহি যায়।
অ অ বাহিৰত আহিলে ভাল। আৰু
উম
উম উম
নকবা আৰু মই আজি টোপনি ধৰিছে জানা ভাত খোৱাহে নাই
অ অ
তাৰমানে যোৱা ৰাতি টোপনি ক্ষতি হল নে নাই আজি টোপনি ধৰি দিছে। উম টোপনি ক্ষতি গলে মানুহৰ গালত গুটি গুটি ওলায় আৰু দেহাবিলাক দুৰ্বল। হৈ যাব। হয়নে উম। অ অ তুমি স্কিন কিয় লোৱা নে নোলোৱা।
এ এ নাই তেনেকে লয় যে লম বুলি ভাবিছো। দিয়া দিনত কথা পাতিম নহলে হা হ'ব দিয়া
হা
দিনত কথা পাতিম হব দিয়া।
অ